শুনা পাই আছা?
হয় শুনা পাইছো মই।
কি খবৰ?
মোৰ খবৰ ভাল তোমাৰ?
মোৰো ভালে দিয়া।
অ', এতিয়া নাই এ সময়ত আছো ঘৰতে।
অ', মই আছো অলপ মানে ইফাল সিফাল কৰি, গাঁৱত আহিলো নহয়। উম পৰহি আহিলোঁ। ত' এইপিনে গাঁৱত ডাইৰেক্ট কি কৰিবা এইফালে এইফালে ঘূৰি আছো আৰু পথাৰে চথাৰে।
কেইদিন থাকিবা তাতেদ, নাই আমাৰ ইতিয়া বন্ধ।
অ'।
তাত তুমি এনেকে কেইদিনমান থাকিম বুলি ভাবিছা?
মই থাকিম আৰু দুদিনমান এনেইতো হ' আজিয়ে যাম বুলি আহিছিলো কিন্তু মানে জানাই তো আৰু গাঁৱৰ কথা আহিলে
আহিলে ভাল লাগে হয় আহিব'লে আৰু মন নাযায়।
আৰু বাকী আৰু কেতিয়া আহা যায় ঠিক নাইতো, আৰু দুদিনমান থাকিম থাকে। তাৰপিছত যাম। বাকী গৰম কেনেকুৱা? অ', মই কিন্তু টাউনতকে কিন্তু ইয়াতে গৰমটো মই কমকে পাইছো। মানে কম মানে নহয় বহুত কমে পাইছো মই।
অ', তাতে অ', চাৰিওদিশে পৰিৱেশটো খুব ধুনীয়া অ', গছ গছনিৰে ভৰা সেইটো কাৰণেও তাত তাতকে মানে অকমান গৰমতটো কম।
অ', মানে ইয়াতে এতিয়া মই মানে স্পৰ্টিং এটাও পিন্ধি আছো কিন্তু তাতে আৰু মই এইবিলাক
হয় হয় আমাৰ ইয়াতেতো খুবেই গৰম। পৰিচয় বিপি
গছ চছো ক'ম যে, নাইয়ে টাউননো কেইডাল গছ আছে? উম, চাৰিওফালে কেৱল। গাড়ী, বিল্ডিং কাম চলি আছে।
হয়, কনষ্ট্ৰাচন চাউড এই হেয়াই, চহৰৰ অশান্তিৰ মাজত গাঁৱৰ শান্তি।
উম।
সেইকাৰণে একবাৰ গাঁৱত গ'লে তাৰ পৰা আৰু আহিবলে যে মন নাযায় সেইটোৱে। এনেকা চহৰত আজিকালি ইমানে গাড়ীৰ পৰিমান বাঢ়ি গৈছে যে, ঘৰৰ পৰা বাহিৰত, গৈ ভৰিত দিলেই গাড়ী দেখা পোৱা যায়। গাড়ীৰ হৰ্ণৰ চাউণ্ডে চব ফালে
অ
নইজ পলিউচন শব্দৰ অ মানে একদম সঞ্চাৰ কৰি তুলিছে চাৰিও দিশে খালি শব্দ শব্দ। অ আৰু এইফালে কনষ্ট্ৰাক চন আজিকালি ইমান ডাঙৰ ডাঙৰ বিল্ডিং যাৰ কাৰণে গছ বিলাক কাটি দিয়া হৈছে। যাৰ কাৰণে আজিকালি চহৰত মানে খালি শব্দ ধূলি, লেতেৰা পৰিৱেশ সেয়াই তাতে আৰু গাঁৱৰ পৰিৱেশতটো ইমান তাৰ ইয়াৰ তুলনাত ইমান শান্ত সুস্থ আৰু বহুত বেলেগ মানে বহুত খিনি পাৰ্থক্য আৰু
উম আছে আছে এতিয়া মই তাতে মানে বেলেগ নকওঁ। তাতে ৰাতিপুৱা উঠোঁ।
উম
ভণ্টিক থব লাগে উঠাৰ পৰাই গৰম।
হয়।
তাৰপিছত দিনত দিনততো ৰ'দ জানাই? আৰু ৰ'দ বুলিও নহয় ৰ'দ ইয়াতেও দিয়ে কিন্তু তাৰে ৰ'দতটো আৰু গছ চছ নাই চাহ তাহ নাই ক'তো আৰু তাতে অলপ বে বেছিকে গৰম লাগে তাৰপিছত আৰু গধূলি আৰু
হয়।
টাউনততো মানুহ বিলাকক জানাই ইজনৰ-সিজনৰ লগত কথা পাতিব সময় নাই, চব নিজৰ নিজৰ কামত বিজি।
অ ইমানে ব্যস্ততা ইয়াৰে।
কিন্তু, ইয়াতে যেতিয়া মই আহি, আহিলোঁ।
হয়!
বুলি নহয়, আহোঁ আগৰ পৰাই মই। অ'! ইয়াতে মানে, কমপ্লিট বেলেগ গাঁৱত। ত' ইয়াত তে আহোঁ, আহাৰ লগে-লগে চবে মাতে। মানে, কেতিয়া আহিলা? কি আহিলা? এই মানে, পৰিৱেশ টোৱে এটা বেলেগ মানে। ইজনে-সিজনে মাতে, গাঁৱৰ ওচৰ-চুবু বুুৰীয়া বিলাকে যে আছে। মোক আহিলে মাতে বোলে, আজি আমাৰ তাত, ভাত-সাঁজ খাবা। এতিয়া, দুপৰীয়া বা ৰাতি সেনেকুৱা ধৰণৰ। আৰু মানে, এ, ধুনীয়া আৰু! গধূলি-গধূলি ওলাই আহে, ঘৰৰ পৰাই চব মানুহ বিলাক। আহি পেলে, এটা জেগাত ৰখি কথা পাতে, আজি কি হ'ল, কি নহ'ল।
হয়!
এনেকুৱা ধৰণৰ মানে, বহুত বেলেগ।
মানে, গাঁৱৰ মানুহবিলাকৰ মানে, বেলেগক দিবৰ কাৰণে সময় মৰম, তাৰে একতাটো দেখা পোৱা যায়। হয়! আৰু গুৱাহাট, য'ত-য'ত টাউন বিলাকত মানে, আজিকালি কি হৈছে, মানুহৰ ইমানে মানে, ব্যস্ততা হৈ গৈছে, যে, কাৰোঁ সময়ে নাই। চবৰে খালি নি নিজৰ কামৰ প্ৰতি, সময় নিজৰ কামৰ প্ৰতি ধ্যান
উম, উম।
ঘৰৰ পৰা কাম, কামৰ পৰা সেৰি, অকল সেয়াই ইয়াতে মানে, চলি আছে। আজি কালি সেইকাৰণে মানে মানুহৰ সময়ে নোহোৱা হৈছে।
আনকি একদম ক টাউনত একদম কাষত থকা মানুহ ঘৰে মানে কি কাষৰ মানুহ ঘৰ তাত কি চলি আছে সেয়ে গম নাপ কেইজন মানুহ আছে সেয়ে গম নাপায় বেছিভাগে। অ
সেই
চব জানে।
চব হয়।
কোন আছে ভন্টি ভাইটি কোন আছে অহ আৰু এটা মানে চবতকে মানে সেইটো বোলো সেইটোতো একদম ডাঙৰ পাৰ্থক্য এটাই আছে যে হেৰি গাঁৱত যদি কিবা এখন হয় এ ধৰি লোৱা বিয়া এখনে হল বা কাৰোবাৰ বাৰ্থডে পাতিলে বা কিবা পাতিলে মানে ডাঙৰ অনুষ্ঠান এটা যদি হয় আগদিনাতে কাষৰ মানুহবিলাক আহে ৰাতি আহি পেলাই ধুনীয়াকৈ চব্জি তব্জি কাটি দিয়ে ৰেডি কৰে।
হয় হয়।
যায় বেলেগক বিলাই দিবৰ কাৰণে কিবা কৰিবৰ কাৰ ণে সহায় কৰিব মানে চব গাঁৱৰ মানুহ বিলাকে আহি যায়। মানে ইহঁতে মানে টেনচন বুলি নহয়, টেনচন ল'ব নালাগে, চবে মানে নিজে নিজে কাম বিলাক ভাগাই লাইখিনি মই কৰিম এইখিনি এৰি কিন্তু টাউনত এতিয়া তুমি দেখা পাইছা মানে সেইটো মানে নামাতেটো নামাতে সেইটো টাউনত সেইটো মানে অহং কাৰ টাইপৰ হৈ গৈছে বোলে অ' মই তই এনেকে পাতিছিলি, মই ইমান ডাঙৰকে পাতিম, কাকো খাটিৰ নকৰোঁ, কাকো নামাটো চব ভাড়াত আনে বস্তু বিলাক বিলাই দিয়া মানুহো ভাড়াত আনিব
হয়।
মানে সেইটো মানে চ'অফৰ নিচিনাই হৈ গৈছে অ' মই ইমান ডাঙৰকে পাতিব লাগিব সেনে কুৱা ধৰণৰ মাতে মানুহ বিলাকক কিন্তু মানে গাঁৱৰ নিচিনা গাঁৱত টো বিয়াত মাতে কিন্তু গাঁৱত মানে হেৰিটো বেলেগ।
হয় চবৰে মাজত এটা মৰম চে- চেনেহ অঁ।
কিন্তু টাউনত টাউনত মানে এতিয়া তোমালোকেও জানা টাউনত যেতিয়া বিয়া খাব যাবা এনে যাবা টাইমত খাবা টাইমত মাত দি পেলাই গুছি আহিবা। এইটো গাঁৱত মানে ৰাতিপুৱাৰ পৰাই থাকে মানুহবিলাক সেনেকুৱা ধৰণৰ।
হেল্ল'
হয়, হয়, মই শুনা পাই আছোঁ হয়, হয়।
আহ আহ। কি আৰু কি কবা আৰু বেলেগতো নাই ভালকে যদি ক'ব যাও ইয়াতে হ'লে মানে ভালে লাগে মন মন চন।
অহ মন চন ভাল হৈ যায়। আৰু মানে সেইটোয়ে আৰু মানে আমাৰ ইয়াতে চহৰৰ যোনটো জীৱন সেই চহৰৰ জীৱনত সদায় দৌৰা দৌৰিৰ মাজত অকমান নি নিজক কে সময় দিব কাৰণে গাঁৱত যোৱা হয়। সেই গাঁৱত মানে অহ মানে সেই সময় খিনি আমি নিজকে দিওঁ সেই সেই সেইখিনিত আকৌ আমি সময়ৰ ব্যৱহাৰ বুলি কেনেও আমি ক'ব নোৱাৰো। কাৰণ কিয় সেইখিনিয়ে আমাক মানে অ' ভিতৰৰ পৰা হিল কৰি তোলে আমাৰ স্বাস্থ্যটো ভালে ৰাখে। আৰু গাঁৱৰ পৰিৱেশটো আৰু গাঁৱৰ পৰিৱেশটো ইমান মানে মৰম চেনেহ একতা আৰু ইমান সুন্দৰ পৰিৱেশৰ মাজেদি হয় যে সি আমাৰ মনটো চবৰ লগতে একলগ কৰি তোলে। আমাৰ মাজত মানৱতাৰ ভাৱ আনে।
আনে আনে সেইটো হয় আৰু ইয়াতে মানে ইয়াতে মানে মানে বহুত বেলেগ আৰু মানে ইয়াতে আজিকালি কি হয় আজিকালি বুলি নহয় গাঁৱততো সেইটো আগৰ পৰাই আছে। বজাৰ কৰিব গ'লে একেলগে যাই বোলে ব'ল বজাৰ কৰিও সেনেকুৱা ধৰণৰ। উম ময়ে এতিয় চোৱা গ গৰম লাগিল। গৰম লাগিল এতিয়া টাউনত থাকিলে কি কৰিলোঁ হয় ফেনখন দিলোঁ হয় নহ'লে এ চি টো চলাই দিলোঁ হয়।
হয়।
ফেনখন চলাবলৈ নাই এ চি চলালে কিমান প্ৰব্লেম হয় সেইটো‌ টো চবে জানাই সেটো ক'ব নালাগে। কিন্তু গাঁৱত কি কৰো গৰম লাগিলে পথাৰৰ পিনে গুচি যাওঁ। ত হেৰি গছৰ তলতে বৈ দি উ কিমান
হয় হয় হয় আমাৰতো চহৰতটো ইমান মুকলি জাগা ন আজিকালি নি সেইটো কাৰ আমাৰ ই বতাহও আজিকালি কমকে বলাহ হৈছে যাৰ। যাৰ কাৰণে মানে মানুহ বিলাকৰ জিৰণি ল ল'ব কাৰণেও আজিকালি ঠাই নাই। ৰাস্তাত যত আনকি য'ত মানে গাঁওবোৰত আমি যদি উ অকমানো যদি আমি ৰাস্তাত যদি আমি খোজকাঢ়ি কেনে যাওঁ তেতিয়াহলে ইমান ডাঙৰ-ডাঙৰ পথাৰৰ মাজত এডাল গছৰ ছাইাত বহিলে আমাক বতাহ বপ্তাহে মানে মনতটো পুৰা মানে ভাল কৰি
অ আৰু মানে কেনেকুৱা এতিয়া তুমি টাউনত চাবা। তুমি টাউনতো ৰ'দ দিয়ে থাকে ৰ'দ ৰ'দবাৰ তাতে নহয় ইয়াতেও দিয়ে কিন্তু তাতে মানে গৰমতটো বেলেগ ধৰণৰ লাগে। চাৰিওফালে বিল্ডিং হেৰি ৰ'দ মানে ৰ'দ। টো মানে গাত একদম মানে জ্বলি যোৱাৰ নিচিনা হয় কিন্তু ইয়াতে অ, অ, অ কিন্তু ইয়াতেও হে চছেম পথাৰতোতো গছ নাথাকে ন ইমান এডাল দুডালহে থাকে কিন্তু ইয়াতে আৰু গৰমটো ভাৱেই নহয় কাৰণে এনেকুৱা বতাহে দি থাকে উম। বাকী আৰু ইয়াতেতো তাতেতো লেতেৰা চেতেৰাও বহুতে টাউনত সেইটোতো আৰু ক'বই নালাগে।
হয়-হয়
অলপ কিবা বৰষুণ দিলেই বানপানী হয় সেইটো আৰু সেইটো আৰু বেলেগক ফুল ধৰি লাভ নাই মানুহ বিলাকৰে ভুল। জাবৰ জোথৰ যতে ত'তে পেলাই দিয়ে নালা চালা বন্ধ হৈ যায়।
নালা চালা বন্ধ হৈ যায়। গাঁৱত গাঁৱত সবেই নিজৰ কামতটো নিজে কৰে বেলেগৰ। কথা চিন্তা কৰি কেনে জহাই মানে যতে ত'তে যাব য
নাই নাই সেইটো কিন্তু বহুত বহুত চিন্তা কৰে মানে গছৰ গছৰ দালি চালিয়াত। ও যদি কাটে বেলেগৰ জোগাত মানে নয় ভাবে কি যে ইহতৰ প্ৰব্লেম হ'ব আমাৰ এইখিনি তে থৈ দিওঁ সেনেকুৱা ধৰণৰ আৰু প্লাষ্টিকৰ ব্যৱহাৰ বহুত কম গাঁৱৰ পিনে। বজাৰ চজাৰ কৰিব গলেো কাপোৰৰ বেগ
কাপোৰ বেগ হয়
এতিয়া টাউনত চব প্লাষ্টিক হৈ গৈছে আজিকালি টাউনত বজাৰ বহে তুমি যদি কিবা অলপ কিনিব যোৱা সেও প্লাষ্টিকৰ হেৰিত দি দিব। এনেকুৱা ধৰণৰ সকাৰণেও মানে গাঁও বিলাক এতিয়া ভালে আছে কিন্তু আজিকালি গাঁৱতো লাহে লাহে আহি আছে ত
টাউনৰ সেইটো হয় হয় আহি আছো।
উম-উম।
দিয়া ঠিক আছে দিয়া। কথা পাতি ভাল লাগিল লগ পাম দিয়া হয়।
মই দুদিনমান পিছত যাম দিয়া, উম দিয়া, ঠিক আছে।